কি কৰি আছ কি কৰি আছ
এনে আছিলো ৰবা তুমি কোৱাচোন।
অ', মইও এনে আছিলো। ভাত চাত খালা?
অ', খালো, তুমি খালা?
নাই, নাই, নাই খোৱা এতিয়ালৈকে। ব্যস্ত আছিলা নেকি?
নাই, নাই, কোৱাচোন তুমি কোৱা।
অ মই আজি মানে তোমাৰ লগত আত্মবিশ্বাসৰ বিষয়ে কিছু আলোচনা কৰিবলৈ ওলাইছিলো।
অ, তুমি ভাল কথাতে আলোচনা কৰিব উলাইছিলা সেই অলপ কোৱাচোন।
অঁ, আজি আহ আত্মবিশ্বাস হৈছে এজন ব্যক্তিৰ সফলতা অন্যতম মূল চাবি কাঠি, হয়নে?
ঠিক কৈছা দেই একদম তুমি এতিয়া চাবা যে আত্মবিশ্বাস থাকিলেহে মানুহ যিকোনো কাম সাহসেৰে কৰিব প সক্ষম সাহসেৰে সক্ষম হব। যেনেকৈ চাবা এতিয়া আমি কিবা কাম
আত্মবিশ্বাসে আমাৰ মনোবল বৃদ্ধি কৰে আৰু জীৱনৰ বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হবলৈ শক্তি দিয়ে। আমি নিজৰ প্ৰতি আত্মবিশ্বাস হব লাগে, হয়নে?
হয়, হয়, আৰু চাবা আত্মবিশ্বাস নাথাকিলে বহু সময়ত মানুহে নিজৰ সামৰ্থয় থকাৰ পিছতো সফল হব নোৱাৰে। যে চাবা যদি তোমাৰ নিজৰ ওপৰতে আত্মবিশ্বাস নাথাকে তে তোমাৰ বহুতো এনেকুৱা প্ৰতিযোগিতাত তুমি যোগদান কৰি লাভ নহয়, লাভ নাথাকে। কাৰণ তাতে তোমাৰ যদি নিজৰ ওপৰতে আত্মবিশ্বাস নাথাকেতে একোৱে লাভ নহয় ন। যে তুমি তাতে এইটো পাৰিবা, নোৱাৰিবা এইটো ভাবাই নহয়।
হয়, তুমি ঠিকে কৈছা আৰু আ আত্মবিশ্বাসৰ জন্মগত নহয়, ইয়াক অভ্যাস আৰু পৰিশ্ৰম জড়িয়তে বিষিত কৰিব পাৰি।
হয়। আত্মবিশ্বাসে মানুহক ই চিন্তা কৰিবলৈ সহায় কৰে হয়, ইতি, ইতিবাচক চিন্তাধাৰাই হতাশা দূৰ কৰি আগবঢ়াই যোৱাৰ প্ৰেৰণা যোগায়।
হয়, তুমি একদম ঠিকে কৈছা আৰু বহু সহায় কৰে আত্মবিশ্বাস থাকিলে মানুহে নতুন সুযোগ গ্ৰহণ কৰে আৰু নিজৰ লক্ষণ পূৰণ কৰাৰ দীৰ্ঘতা কাম কৰে।
আৰু চাবা যে, ছাত্ৰ ছাত্ৰীৰ বাবেও
কোৱা
ছাত্ৰ ছাত্ৰীৰ জীৱনত আত্মবিশ্বাসৰ গুৰুত্ব কিমান, তুমি অলপ ক'ব পাৰিবানে?
অ', ছাত্ৰ ছাত্ৰীৰ মানে নিজৰ প্ৰতি আত্মবিশ্বাস হ'ব লাগে, তেওঁলোকে ভাবিব নালাগে যে, অ', মই সেইটো কৰিব নোৱাৰিম বুলি কেতিয়াও ভাবিব নালাগে তেওঁলোকে নিজৰ প্ৰতি আত্মবিশ্বাস থাকিব লাগিব আৰু যদি তেওঁলোকে নিজৰ প্ৰতি আত্মবিশ্বাস ৰাখে তেওঁলোকে এদিন মানে সফল হ'বই, হয়নে?
হয়, হয় আৰু চাবা যে, বহু ছাত্ৰ বহু ছাত্ৰই পৰীক্ষাৰ সময়ত ভয় অনুভৱ কৰে, আত্মবিশ্বাসে এই ভয় কমোৱাত সহায় কৰে নেকি?
হয়, হয় নিশ্চয় নিজৰ প্ৰস্তুতিৰ ওপৰত বিশ্বাস থাকিলে বা পৰীক্ষা ভয় বহু খিনি কমি, কমি যায় তুমি যদি ভাবা মই এইটো কৰিব পাৰিম মানে এইটো কৰিবই মানে কৰিব পাৰিব নিজৰ ওপৰত যদি আত্মবিশ্বাস থাকে সেইকাৰণে নিজৰ প্ৰতি আত্মবিশ্বাস থ'ব লাগে।
হয়, হয় আত্মবিশ্বাস কেনেকৈ বৃদ্ধি কৰিব পাৰি? এনে
আ, তোমাৰ আত্মবিশ্বাস নিয়মীয়া বা অধ্যাৱসায়, কঠোৰ পৰিশ্ৰম আৰু সৰু, সৰু সফলতা আত্মবিশ্বাস বৃদ্ধি কৰে, আমি কঠোৰ যিমান, যিমান কঠোৰ পৰিশ্ৰম থাকিলেও আমি মানে সেই কামটো কৰিব যিমান কষ্টই নহও কিয় এই আমি মানে এক কাম কৰিব লাগিব পিছত গৈ কিনে নিজৰ ওপৰত আত্মবিশ্বাস থব লাগিব আৰু পিছত যায় আমি মানে এদিন সফলতা পামেই।
হয় হয় আৰু চাবা যে আ, ভুল হোৱাটো নিজৰ ভুলৰ পৰা শিক্ষা শিক্ষা লোৱাটো আত্মবিশ্বাস গঢ়ি তোলাত সহায় নহয়। কাৰণ ব অৱশ্য ভুলটো ভুল হোৱাটো স্বাভাৱিক ভুলৰ পৰাই শিক্ষা লৈ আগবাঢ়ি যোৱাটোহে আত্মবিশ্বাসী ব্যক্তিৰ লক্ষণ হয়।
হয় তুমি কি একদম ঠিক কৈছা নিজৰ ওপৰত বিশ্বাস ৰাখা হয় আৰু নিজৰ কামবোৰ সঠিক ভাৱে কৰাৰ চেষ্টাই কৰে ভাল। হয়নে?
হয়-হয় এনে তাপি যে ইতিহাসত এনে বহু ব্যক্তি আছে যিয়ে আত্মবিশ্বাসৰ বলত মহান সফলতা লাভ কৰিছে। এ তেনে হৈছে মহাত্মা গান্ধী এটা মহাত্মা গান্ধীয়েও নিজে বহু নিজৰ ওপত আত্মবিশ্বাস। আছিলে বাবে তেওঁ। যুদ্ধত জিকি আমাক
হয়, হয় তুমি ঠিকে কৈছা, কঠোৰ পৰিশ্ৰম ধৈৰ্য আৰু আত্মবিশ্বাস থাকিলে যিকোনো লক্ষ্য উপনীত হব পাৰে। আমি ধৈৰ্য ধৰিব লাগে বা কঠোৰ পৰিশ্ৰম কৰিলে আমি আত্মবিশ্বাসৰ লক্ষ্য উপনীত হব পাৰো।
হয়-হয় আত্মবিশ্বাস মানেই নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰখা হয়। কিন্তু অহংকাৰ মানে নিজক আনতকৈ উচ্চ বুলি ভাবা। আত্মবিশ্বাস আৰু ইতিবাচক অথচ অহংকাৰ নেতিবাচক এতিয়া চাবা যে। সঁচাকৈ গুৰুত্বপূৰ্ণ পাৰ্থক্য, আত্মবিশ্বাস ব্যক্তি সাধাৰণতে নম্ৰ হয়।
হয়-হয় তুমি একদম ঠিক কৈছা। আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সঠিক আহাৰ গ্ৰহণ কৰা বা অধ্যায় বা যোগাযোগ কৰিলে বা ভয় বা বি-বিপদৰ পৰা পলাই নতুবা মুখামুখি হবলৈ শিকক। আত্মবিশ্বাসৰ গঢ়ি তোলা উপায় হয়, হয়নে?
মানৱ জীৱনৰ, মানৱ জীৱনৰ আত্মা বিশ্বাসে ভূমিকা অপৰিসীম
হয় বাৰু আৰু চব সেইটো বাবে আমি মানুহ বোৰে নিজৰ ওপৰতে আত্মবিশ্বাস ৰাখিব লাগে। তেতিয়াহে আমি কামবোৰ পিছলৈ আগুৱাই আগ আগলৈকে কৰি যাব পাৰিম আমি যদি নিজৰ ওপৰত আত্মবিশ্বাস নাৰাখো তে আমাৰ। কোনো কামে আমি কৰিব নোৱাৰিম, এতিয়া চাবা যে আমি পৰীক্ষা দিব যাওঁ ধৰি ধৰি লোৱা আমি তাত নিজে নিজৰে ওপৰত নিজে আমি বিশ্বাস ৰাখিব লাগিব। যে আমি আজি পৰীক্ষাটো ভাল কৰিম, তেতিয়াহে আমাৰ পৰীক্ষাটো ভাল হব যদি আমি ভা ভাবিলো যে নাই বেয়াই হ'ব। নাই নিদিও এনেকুৱা টাইপত হলে আমাৰ নিশ্চয় পৰীক্ষাতটো বেয়াই হব। আমাৰ কাৰণ আমাৰ মুডটোত যদি আমি ভাবো তে বেয়া হব তে বেয়াই নিশ্চয় হব।
হয় তুমি একদম ঠিকে কৈছা। সেইকাৰণে ছাত্ৰ-ছাত্ৰীবোৰে বা কোনো লৰা, ছোৱালী বোৰে হওক বা ডাঙৰ মানুহ বিলাকেই হওক নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে।
হয়-হয়। আৰু গতিকে আমি সকলো সময়তে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আৰু সেয়হে।
মই ভাবো যে আত্মবিশ্বাস অৱিহনে কোনো ডাঙৰ সাফল্য লাভ কৰা কঠিন।
হয় হয় মই আৰু চ একেবাৰেই ঠিক কৈছা দেই তুমি।
হয় আৰু আত্মবিশ্বাস হৈছে নিজৰ ওপৰত গম্ভীৰ আস্থা আৰু ইয়াৰ অৰ্থই হল নিজৰ যোগ্যতা বা শক্তি সিদ্ধান্ত সময় ওপৰত বিশ্বাস ৰখা হয়নে।
হয় হয়। আৰু চাব যে এতিয়া আত্মবিশ্বাসৰ মানৱ জীৱনত আত্মবিশ্বাসী বিশ্বাসৰ ভূমিকা অপৰিসীম্ যি যিসকল লোক আত্মবিশ্বাসী হয় তেওঁলোকক নিজৰ নিজৰ লক্ষ্য়ত উপনীত হবলৈ কেতিয়াও ভয় নালাগে আহ ভয় ন কৰে আত্মবিশ্বাসে মানুহক নতুন কাম কৰিবলৈ প্ৰেৰণা যোগায়।
হয় তুমি ঠিকে কৈছা আৰু আত্মবিশ্বাস অবিহনে মানুহৰ সকলৰ প্ৰতিভা ব্যথ হব পাৰে। গতিকে আমাৰ সকলো নিজৰ ওপৰত বিশ্বাস ৰখা উচিত হয়নে
হয় হয় আৰু নেতিবাচক চিন্তাধাৰাৰ চিন্তাধাৰাৰ পৰা আঁতৰি থাকি সদায় ইতিবাচক লোকৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক কাৰণ আমি যোনবোৰে নিজৰ ওপৰতে আত্মবিশ্বাস না আমি সেইবোৰ মানুহৰ লগত থকাতটো ইমান জৰুৰী হৈ নপৰে কাৰণ আমি সিহতৰ পৰা এইটোয়ে শিকো যে নিজৰ ওপৰত কেতিয়াও বিশ্বাস কৰিব আমি যিমান পাৰো এনেকুৱা মানুহৰ লগত যোনে নিজৰ ওপৰতে আত্মবিশ্বাসী আমি সিহঁতৰ লগত থকাতো ভাল কাৰণ আমি সিহ তেতিহে বুজি পাম যে নিজৰ ওপৰত কিমান আত্মবিশ্বাসী হব লাগে
হয় তুমি একদম ঠিকে কৈছা আৰু আত্মবিশ্বাসে মানুহক নতুন কাম কৰিবলৈ প্ৰেৰণা যোগায়। ই কেৱল ছাত্ৰ ছাত্ৰী বা কৰ্মচাৰীৰ বাবে নহয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা মোৰ চাবি কাঠি হয় আত্মবিশ্বাস
হয় হয়। আৰু এনেকুৱা এতিয়া চাবা যে আহ শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ হৈ থাকিবলৈ সঠিক আহাৰ গ্ৰহণ কৰা কৰা আৰু ধ্যান বা যোখখন কৰ হৈ বা বিফুলত- তাৰ পৰা পলুৱাই নতো বা তাৰ মুখামুখি হবলৈ শিকক
হয় তুমি ঠিকে কৈছা আত্মবিশ্বাস বিহ জীৱনৰত সফলতা লাভ কৰা অতি কঠিন।
হয় আৰু চাবা যে আত্মবিশ্বাস অবিহনে মানুহৰ সকলো প্ৰতিভাই ব্যৰ্থ হব হব পাৰে। গতিকে আমাৰ সকলোৰে নিজৰ ওপৰত বিশ্বাস ৰখটো উচিত যিকোনো কাম কৰাৰ আগতে আত্মবিশ্বাস থাকিলে আধা কাম শেষ হৈ যায় বুলি ধৰিবই পাৰি আমি সকলোৱে আত্মবিশ্বাসৰে জীৱনৰাপ আগবাঢ় আগবাঢ়িব লাগে
হয় তুমি ঠিকেই কৈছা আৰু আত্মবিশ্ব মই ভাবো যে মানে আত্ম ব্যক্তিয়ে সদায় ইতিবাচক আৰু চিন্তা চিন্তা ৰাখে আৰু ভুল পৰা শিকিবলৈ চেষ্টা কৰে আৰু আত্মবিশ্বাস জন্মগত নোৱাৰীয়া অভাগ্য আৰু পৰি জৰিতেই বিশিকা কৰিব পাৰি হয়নে
হয় হয় আৰু আপু এতিয়া তুমি যদি আত্মবিশ্বাসৰ বঢ়োৱাৰ বাবে অধিক ব্যৱহাৰিক টিপ আহ অধিক ব্যৱহাৰিক ব্যৱহাৰ তেন্তে আপুনি পঢ়িব আপনি পঢ়িব পাৰে ৰচনা এ বহুতো এনেকুৱা ভিতৰত তুমি গম পাবা যে তাতে কিমান আত্মবিশ্বাসৰ ওপৰত বহুত কথা আছে
হয় হয় গতিকে আমাৰ সকলো নিজৰ ওপৰত বিশ্বাস ৰখা উচিত যিকোনো কামত হয় ন
হয় হয়
আজি তুমাল লগত এই ক কৰি উ আত্মবিশ্বাসৰ ভিতৰত তোমাক আলোচনা কৰি হেনে বহুত ভাল লাগিল তোমাৰ লগত
মোৰো বহুত ভাল লাগিল এই আলোচনাটো সকলোৰে বাবে উপকাৰী হ'ব বুলি আশা ৰাখিলোঁ
হয় হয় তোমাৰ পিছলৈ তোমাৰ লগত এনেকুৱাই আলোচনা কৰিব পাৰো
নিশ্চয় ধন্য ধন্যবাদ পুনৰ দেহা ভাল
উম